হেল্ল'।
অ ভালে আছা নে।
অ ভালে আছো।
অ আজি ফোন কৰিলা যে।
অ সেই তাকে।
উম।
সেইটো ন হেৰিয়ত এ আমাৰ যে হেৰি কি বুলি কয়।
কি বাৰু কোৱাচোন?
আমাৰ যে অসম কি বুলি কয় যা পাহৰিলোৱে কিবা এটা সুধি বলে অসমৰ যে বাঘজ্যোতি চ কি। কিবা এটা কবলৈ ওলাইছিল, অ পা পাছে অ কামৰূপ আছ ছিলে কামৰূখ সেইটো কেনে কেনেকে হৈছিল।
মানে কেনেকে নামটো হৈছিলে ন উম মানে কি জানা পাগজ্যোতিষপুৰ আৰু কাম অ দু তাৰ নাম আছিলে প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষ অ অ কিছুমান মানে। অ প্ৰাচীন নাম দুইটাই প্ৰাগজ্যোতিষ পোৰো আছিলে তোমাৰ কামৰূপো আছিলে তোমাৰ কামৰূপো হোৱাও মানে। কেবাটাও মানে কোনোবাই কোনোবা বহুত কাহিনী কই ন সেইকাৰণে চাব গলে মানে কি হয় এতিয়া তোমাৰ কি বুলি ক'ম ৰবা পাহৰি যাও ন আগতে পঢ়া যে। এইবিলাক মানে তৎক্ষণাতে মনত নপৰে নহয়। মানে মই শুনা এটা আছিলে কি জানা এই যে আমাৰ যে শিৱ যে আৰু সতী যে সতী দেৱীত, যেতিয়া যে দশৰথৰে দ ঘৰত সেইটো শিৱ আৰু সতি বিয়াত মানে মানা নাছিল ন।
সেইটোৱে।
নাছিল শিৱলে বিয়া দিব বিচৰা নাছিল কাৰণ শিৱতো অঘৰি মানুহ ঘূৰি থাকে তাৰ পিছত সেই কাৰণে যে দশৰতে যে এটা যজ্ঞ পাতিছিল।
অ অ।
দখৰ চৰি চৰি দ দক্ষ ৰজা দখৰত নহয় দেই দক্ষ ক্ষ ৰজাই দক্ষ ৰজা যে এতিয়া য- যজ্ঞ পাতিছিলে পাতোতে কি হল মানে যেতিয়া সতিহঁতক মাতা নাছিল ন গোটেই মানে দেৱ-দেৱতা চবকে মাত- দিলে তাৰপিছত গ'ল আৰু সেইটো গল সতিটো নিজে নিজে গুচি গ'ল নমতাকে যে ভাবিলে কিনো মোৰ দেউতাহে নামাতিলেও মই যাম গ'ল যোৱাতে তেওঁক অপমান কৰা নাছিল জানো। অপমান কৰাতেটো তেওঁ নিজে মানে ইয়া কৰিলে প্ৰাণ ত্যাগ কৰিলে যে প্ৰাণ ত্যাগ কৰাৰ পিছত কি হ'ল তোমাৰ। শিৱই সতিত উম দেহটো লৈ মানে মৰা দেহটো লৈ যে গোটেই পৃথি- শিৱি ফুৰিছিলে ন
গোটেই পৃথিৱী ঘূৰিছিলে অ গোটেই পৃথিৱী ধ্বংস কৰিলে হয় অ
সৰুতে মানে কি হ'ল তোমাৰ এয়া মানে আমাৰ মানে দেৱ দেৱ দেৱত দেৱ বিষ্ণু আৰু দেৱতাসকলে ভাবিলে যে এতিয়া যদি শিৱ তেনেকে ঘূৰি ফুৰে অ ঘুৰি সংসাৰখন কোনে চলাব, সংসাৰখন চলাবলৈ আমাৰ দিগদাৰ নহব জানো? সেই বুলি কোৱা তে বিষ্ণুৱে মানে কি কৰিলে তোমাৰ চক্ৰ দি পেলাই এ সতি দেহটো মানে একাৱন্নটা অংশ কৰি পেলালে কাটি। যেতিয়া একাউন্ন এটা অংশ কৰি পেলালে পেলোৱাতে মানে ভাবিছে তেতিয়া যদি আমি এনেকে কাটি পেলাও শিৱই সেই বস্তুটোৰ পৰা মনতটো আতৰি আহিব ব ন এনেকে ঘুৰি নুফুৰে মানে পাগল হৈ গৈছিলে ন, তাৰ পিছত সেইটো কাৰণে একাউণ্টটা পিছ হ'ল সেই পিছ হোৱাতে সেই একাউণ্টটা পিছ য'ত য'ত পৰি তাতো শক্তিপীঠ এটা এটা হ'ল ন উম। তেতিয়াটো আমাৰ অসমত যে কামাখ্যা হ'ল নে নাই? আমাৰ অসমত যেতিয়া অ উম-উম আমাৰ অসমত কামাখ্যা হ'ল।
অ কাৰণ সেই পৃথক তাতে পৰিছিলে। যত যি তাৰ মানে তোমাৰ অংগ পৰিছে তাতে এটা এটা মানে মন্দিৰ হিচাপেও থল স্থাপিত হৈছে ন।
সেইটোৱেই মানে তোমাৰ একাৱন্নটা মানে য'ত মানে অংশ বিলাক পৰিছে দেহৰ অং অংশবিলাক অংগবিলাক পৰিছিলে, অংগ বিলাকৰ পৰা মানে সেই একাৱন্নটা শক্তিপীঠ হ'ল।
অহ
পাৰ্চিত নামবিলাক মানে কেতিয়াবা আমাৰ পৌৰাণিক এইবিলাকত থাকে। এইটো চাগে শিৱ পুৰাণতে নে কৃপা আছিলে মোৰ মানে নেজানো?
অহ।
তোমাক কি কি কাৰণে লাগে মানে?
মা এনেকুৱা তেনেকা মোৰ এটা মানে ইমান ভালকে মানে গুৰুত্ব নিদিলেও আৰু কোনো জনাও নাই। মানে পাহৰিলোঁ ইমান মানাত হেৰি কৰি নাথাকে যে আহ তেনেকে মই তাকে ভাবিলো ৰবা মোলৈও শুনা সুধি লে গম পাম তোমাৰ
অ মানে সেইটোৱেই হ'ল কি জানা কামাখ্যা যেতিয়া হল নহয় কামাখ্যা যেতিয়া কাটি দিলে অংগবিলাক পৰিলে শক্তিপীঠ হ'ল শক্তিপীঠ হোৱাতে মানে তোমাৰ শিৱতে তথাপিও কি মই শিৱ মানে আমাৰ যেনেকে সি নৰ্মেল সাধাৰণ জীৱনটো যে ঘূৰি নাহিলে গম পাইছানে সাধাৰণ জীৱনত ঘূৰি নাহা কাৰণে মানে এ আমাৰ কি অ তেওঁ মানে সতিক বহুত ভাল পাইছিলে ন, যেতিয়া মানুহজন এতিয়া মৰি যায় গে তোক ক'ব নোৱাৰা পাগলৰ নিছ নিচিনা হৈ ফুৰিছিলে কিন্তু দেৱ-দেৱীবিলাকে ভাবিছিলে যে দে যদি উম শিৱই সংসাৰখন চলাই ন গোটেই সেই গোটেই সংসাৰ সংসাৰ চলোৱা মানুহটো যদি এনে কে অঘৰি নিচিনা পাগলৰ নিচিনা ঘূৰি ফুৰে গুৰুত্ব নিদিয়ে গোটেই সংসাৰখন ধ্বংস হৈ যাব। সেই বুলি বিষ্ণুৱে চক্ৰত মানে দিচি দি কাটি পেলালে। কিন্তু তথাপিও শিৱ মানে সাধাৰণ জীৱন যেতিয়া নহলা নোহোৱাতে মানে শিৱই গৈ পেলাই কি কৰিলে তপস্যা বহিলে মানে সেই তপস্যাত বহোতে মোৰ মতে চাগে এই উমানন্দ মন্দিৰত বহিছিলে গম পাইছা। অ তাতে অ তেতিয়া মানে এয়া এতিয়া কামাখ্যাইদি লাষ্টত এনেকে হৈ পেলাই উমানন্দ মন্দিত হেনো তপস্যাত বহিছিলে। আমাক যে উমানন্দ মন্দিৰ গম পোৱা নহয় ন?
উম উম। উ মই নাম শুনিছো কো যোৱা হোৱ নাই কিন্তু উমানন্দ মন্দিৰলে।
ধুনীয়া হয়, তুমি এনেকে নাৱে দিয়ে ন নাৱেদি পাৰ হ'ব লাগে যে।
অ মই কিন্তু যাবলৈ ইচ্ছা আছে কিন্তু যোৱা হোৱা নাই ঠাই কনলৈ।
এ তাৰপিছতে উমানন্দ মন্দিৰত কি কলে তোমাৰ তপস্যা কৰিলে। তপস্যা কৰোতে মানে যেতিয়া তপচ্যাত বহিলে তেতিয়া অ ৰ'বা তপস্যাত বহাতে মানে কি হ'ল আকৌ মানে এই উম এ বিষ্ণু আৰু মানে দেৱ দেৱতাসকল বিমোৰ কৰিলে নহয় তোমাৰ অ ভাবিছা এই মানুহটোক- চুন আমি যিটো কৰিব বিচাৰিছিলো সেইটো কাম নহ'লে দেখোন? মানুহটোক সাধাৰণ জীৱনলৈ ঘূৰাই আনিব বি তেইছিলে কিন্তু সেইটো সেইটো কাম নহলে যে, নোহোৱা দেখি তেওঁলোক আকৌ চিন্তিত হল যে কি হব এতিয়া মানুহতটো দেখোন সাধাৰণ জীৱনলৈ নাহিলে। সেই তেতিয়া মানে কি কয় কামদেৱ বুলি এজন দেৱতা আছিল নহয় কামদেৱ দেৱতাই মানে বুলি কৈছো আও সেই কাম দেৱক পঠালে মানে শিৱ ভ মানে তপস্যা ভংগ কৰিবলে অ এই ভংগ কৰিবলৈ পঠাওতে উ কামদেৱে কিন্তু ভংগ কৰি দিলে শিৱৰ তপস্যা ভংগ কৰিলে শিৱৰ উঠিল খং তোমাৰ সেই উঠাতে শিৱ মানে ইয়া যে কি কয় ত্ৰিনয়ন যে যিটো কপালত যে
অ ফুট যে চকু চকুতো থাকে অ তেতিয়াই হৈছিলে নেকি ন?
খোল খালে, অ ন সেইটো খোল খালে। খোল সোৱাদ লগতে তাৰমানে তোমাৰ এয়া সেইটোতো খোল খালে মানুহকো ভস্ম কৰি দিয়ে ন এই কাম দেৱক মানে ভস্ম কৰি দিলে তোমাৰ খঙতে ভস্ম কৰি দিয়াৰ লগতে এই কি কয় তাত তাপিছত ভস্ম কৰি দিলে কামদৱক। কামদৱক ভস্ম কৰি দিলে কাৰণে এই শেষ কাৰণে মানে অ সেই ভস্ম কৰিলে সেইটোতে শেষ হোৱা নাই নেকি ৰ'বা তাৰ কাম দেব যিজনী মান যিগৰাকী পত্নী আছিল ঘ ৰতি দেৱী বুলি কয় তেওঁ মানে বহুত অ অ কামদেৱৰ ঘৈণীয়েক মানে কি কৰিলে তোমাৰ এ শিৱক মানে বহুত প্ৰাৰ্থনা কৰি কাকতি বিনতি কৰি মানে কৰিলে তেতিয়া শিৱইে মানে কাম দেৱক অকল জীয়াই তুলিলে। অ এই যে জীয়াই তুলিলে সেই কাম দেৱে জীয়াই অ জীওৱা কাৰণেও মানে কয় সেইকাৰণে আমাৰ ৰাজ্যখন মানে অসমখন প্ৰাচীন নাম কামৰূপ হল বুলি। গম পালা? এই কামদেৱ যে ভস্ম কৰিলে ভস্ম কৰি আকৌ জীয়াই দিলে সেই জীয়াই দিয়া সেকাৰণে মানে আমাৰ অসম খনৰ নাম প্ৰাচীন নাম কাম কামৰূপ আছিলে।
আহ তাকেই আজি বুজি পোৱা গৈছে উম উম।
কোনোবা তাত প্ৰাগজ্যোতিষৰো এটা বেলেগ কাহিনী আছে তাৰ পিছত তোমাৰ আৰু কামৰূপৰ চাগে আৰু কিবা এটা থাকিব লাগে মই মানে পাহৰিছো কিন্তু এইটো এটা মানে কাহিনী দেই, মানে কথা মানে সেই কাৰণেও কামৰূপ হৈছে। এতিয়া তোমাৰ যে কাম এতিয়া উমানন্দ মন্দিৰটো তোমাৰ যেতিয়া তাত ভস্ম কৰিছিলে কামদেৱক
অহ।
সেইকাৰণে উমানন্দ মন্দিৰৰ যিটো পাহাৰ মানে সেইটো ভস্মাচল পাহাৰ বুলি কয়। পাহাৰ টো নাম ভস্মাচল পাহাৰ কাৰণ কাম দেৱক যে ভস্ম কৰিছিলে, অ সেইটোৱে সেইটো কাহিনীটো মানে মেইন মানে কামৰূপৰ এটা কাহিনী সেইটো, আৰু মানে ভালকে এই তেতিয়া মানে এইয়া আগতে যেতিয়া ব্ৰিটিছ বিলাক আহিছিলে যে, ব্ৰিটিছবিলাক আহোতে আমাৰ মানে উমানন্দ মন্দিৰটো মানে এতিয়াও কিবা পিকক আইলেণ্ড বুলিও কয় কেতিয়াবা মানে তেওঁলোকে পিকক আইলেণ্ড বুলি সেই উমানন্দ মন্দিৰটো তেতিয়াই হৈছিলে মানে সেইখিনি সময়ৰ সময়ৰ কাহিনী। অ মানে সেই কামৰূপ হোৱা কথাটো সেইটো এটা কাহিনী তুমি তাক মানে বুজাই ক'ব পাৰিবা মই এতিয়া মানে কি জানা বহুত দিন হ'ল যে সেইকাৰণে ৰৈ ৰৈ কব লগা হৈছে পাহৰি যাও।
সেইটোয়ে মইনো নাথাকে ময়ো এতিয়া ভালকে ইমানকে জনা নাছিলো কাৰণ ভুলকে ক'বও নোৱাৰো ন।
তুমি মানে তাক সাধাৰণকে বুজাবা যে এনেকে সতী দেৱীক যেতিয়া লৈ আহিছিল লে এনেকে গ কাটিলে কৰিলে এনেকে সাধাৰণ ভাৱে বুজাই দিবা যাতে সি সিকিবলৈ বা কবলৈ কেতিয়াবা
কবলে সি কিবা অ কিবা -কিবি প্ৰশ্নকে মাক সুধি থাকে মোৰো ৰবা মই ভালকে ইমান ন ন জনা খিনি কৈ দিও কিন্তু যিখিনি নাজানো কবলৈ নোৱাৰো নহয়। সেইবিলাক থাকিয়ে যায় তেনেকে সি ইটোক সিটোক সুধি থাকে মা আমোকটো কিনো তেনেকে কয়। কিন্তু মই যিখিনি জানো সেইখিনিক অ সেইখিনি মানে জনা খিনি কওঁ তাক
আমি কি জানা আমাৰ এটা আমাৰ এটা বেয়া কথা কি জানা আমি মানে যেতিয়াই যেতিয়াই কিতাপ এৰিলো তাৰপিছত আমি আৰু কিতাপ নপঢ়ো ন। সেইটো এটা বেয়া কথা আমাৰ কিতাপ এবাৰ এৰিলো যেতিয়া কিতাপ নপঢ়িলো নকৰিলো। এতিয়া আমি কিতাপটো মাজে -মাজে পঢ়ি থাকিব লাগে তেতিয়া জানিব লাগে কি আমি এৰিলো এৰিলো আৰু
এ সেইটোৱে এতিয়া কামো মাজতে তোমাৰ মনত পৰে কেতিয়াবা হেৰি চাবলেও। এই কিবা -কিবি অলপ উঠি চুতিয়ে হওক এখন চালেও বুজি পোৱা যায় হয়।
ন কাৰণ এতিয়া ল'ৰা ছোৱালীয়ে তোমাক সুধিব হয় নে তুমি ক'ব নাজানে নিজকেও বেয়া লাগে এতিয়া মোৰ এইটো কাৰ কাহিনি কথাটো কৈছো কিবা এটা কাৰণে মোৰ মনত থাকিলে কিন্তু আকৌ যদি মোক বেলেগ এটা মোৰ ল'ৰা- ছোৱালী সুধে মোৰতো মনত নাথা থাকিব, কাৰণ আমি তেতিয়া এৰিলো আৰু তাৰ পৰাতো কোনোদিনে আকৌ একো পঢ়ি নাচাও।
সেইটোৱে সেইটোৱে।
পঢ়িব লাগে, তুমি নিজৰ উম ৰাজ্যখনৰ প্ৰাচীন কালৰ বিষয় বিষয় ভাৰতৰ প্ৰাচীন কালৰ বিষয়, আগৰ কথাবিলাক নিজে জানিব লাগে। তেতিয়া তুমি নিজেও ল'ৰা -ছোৱালীক শিকাব পাৰিবা হয় নে নহয়?
সেইটোৱে এতিয়াও সি মোক সোধে মাজে মাজে আমাৰ অমুকতো কিনো তেনেকে কয় কিন্তু মই জনা খিনি যিখিনি জানো মানে কওঁ আৰু যিটো নাজানো সেইটো ক'ব মানে অলপটা হেৰি হৈ যায় জটিল হৈ যায় তেতিয়া মানে মানে কি হয় ন কবলৈ মই পিছত কম দিয়া এনেকে বুলি থৈ দিওঁ মানে নজনাতো। কাৰণ অ লাজো লাগে। আকৌ তোমাৰ নজনাকে মানে হোৱাই নোহাই কবওতো নোৱাৰি ন
আজিকালি ল'ৰা- ছোৱালী আজিকালি লৰা- ছোৱালীবিলাক কেনেকুৱা তোমাক হাঁহিও দিব তুমি এইটো কথাও নাজানা।
অ নাজানা সেই এনেকুৱা নিচিনা হৈছে তাকে স ভালে হ'ল দিয়া বুজি পাইছো আজি এইটো কথাটো এতিয়া তাক বুজাই দিব পাৰিম মই।
মই এতিয়া বহুত দিনতে পঢ়া আৰু বেলেগ মাজে মাজে থাকে যদিও পাহৰিছো ন।
অ অ।
কিন্তু সেইটো কাহিনীটো এটা সেইটোৱে কামদেৱক মৰা কাৰণে মানে
আহ
তোলা কাৰণে কামৰূপ হৈ যায় মানে। উম দিয়া মোৰো মানে আলহী আহিবই ভাত বনাবলৈ লাগি আছো
অ হ'ব দিয়া।
হব দিয়া।